কি কৰি আছা
এ কাম কৰি আছো তো
খোৱা বোৱা হল
নিশ্চয় তোমাৰ
পোৱা পৰা পোৱা নাই খামহে মানে আৰু মানে যে আমি অলপ দেৰিকে খাওঁ যে সৰু ল'ৰা ছোৱালীকেইটা খোৱা ললো সৰুকেইটা কিন্তু আমি ডাঙৰকেইটা চাম আৰু এ কওকচোন কিবা কম বুলি কৈছিলো আপুনি মই পাহৰি গলো
অ আজি কি হ'ল জানা আজি মানে আমাৰ মানে এই হাঁহ আছিল কিঘা স আমি মানে কাম কৰি আছো কৰিলো হা হাঁহ কেইটা মানে এৰি দি থৈছিলোঁ এৰি দি থৈ দিয়া হাঁহ কেইটা একেবাৰে তৎক্ষণতে এটা মানে হেঁপাহ আহিনো লৈ যায় নে মানে একোৱা খং উঠিছে না পিছে পিছে দৌৰিলোঁ মানে আমি গোটেই কেইটাই গৈছোঁ পিছে পিছে খেদি নাপালোগৈ আৰু কোন পাকত যে কোনফালে লৈ গ'ল মানে একো পাত্তাই নাপালোঁ। আহ কি অঘাইতং।
হয় হয়
এনেকুৱা মানে
অ হেৰি আপুনি কৈছ ন দুজনীমান বেল বেঙি আছিল বেল বেঙি আছিল সাত এজনীমান হয় বেল বেঙি আছে এই সিহঁতকে থাকে ধুন থাকে কলাজতীয়াকে থাকোতে থাকে
অ এই মানে বেঙলা বেঙলীকে চৰি ফুৰে যে বাৰীত যে বাৰীত মানে ঘূৰি ফুুৰতে খাই ফুৰোতে এতিয়া বৰষুণৰ দিন ন মানে পানী -চানী জমা হৈ থাকে বা উ মানে মটৰ পানীবিলাকো পৰি থাকে বাৰীত সেই তাৰপা মানে চৰি কৰি খাই ফুৰতে গেলা পোচা খাই ফুওতে কোন পাকত লৈ গল মানে সন্মুখতে আমিও কাম কৰি আছিলোঁ ধৰিবই নোৱাৰিলোঁ। তাৰপিছতহে মানে যেতি এতিয়া চিঞৰিছে মানে বহুত জোৰে চিঞৰিছে তেতিয়াহে গম পাইছোঁ যে এ হাঁ এটা নাই আৰু একদম দৌৰাই নিয়া দেখিলোঁ
হয় আজিকালি হেঁপাহ বোৰো বনমাইছে মানুহ যেনে কোৱা মানে হেঁপাহো তেনেকুৱা হৈছে এনেকুৱা টাইপৰ হৈছে ন হয় কওকচোন
মানে কি জানা খাদ্যতো অভাৱ হৈছে আগতে মানে মানে হেঁপাবিলাকে বা বনৰীয়া জীৱ বিলাকে মানে চৰিবলৈ ঠাই পায়
হয় কিন্তু এতিয়াতো তেনেকুৱা কোনো ঠাই নাই সিহঁতৰ কম ঠাইতে মানে থাকিব লগীয়া হয় ইত থাকিবলগীয়া হোৱাৰ কাৰণে সিহঁতে কি হৈছে আহাৰটো মানে নাইকিয়া হৈ গৈছে জংঘল কমি আহিছে যে সেই জংঘল ক মহাঙান আহাৰতটো কমি মানে তেওঁলোকে মানে বিচাৰি নোপোৱা হৈছে কাৰণ। মানে বিভিন্ন বস্তু পায় এতিয়াতো সেইটো নাপায়
হাঁহ চৰাই মানে ৰাখিব নোৱাৰোঁ এফালৰ পৰা মানে শেষ কৰি পেলাই বিশেষকে বাৰিষা দিন কেইটা অহাৰ লগে লগে এ মানে ৰাখিব নোৱাৰোঁ হাঁহে মানে বেয়া লাগিছে কণী পাৰি থকা হাঁহকে লৈ গৈছে নহ
ন একদম গাত লাগি যায় সৰুক ইহ সৰু সৰুৰ পৰা তুলি -তানি অল সৰু পৰা তুলি -তালি ঘৰত আহাৰ চাহাৰ খুৱাই লৈ শকত কুৱাই লৈ কণী ক কণী আধাতে পাৰি আছে মানে আধাতে যদি লৈ যায় প্ৰত্যেকৰে বেয়া লাগিব নত কুৱাই দিয়কচোন নি মানুহবোৰো কেনেকুৱাই হয় দিয়কচোন। কান্দি দিও কাৰণে ইমান কষ্ট হয় ইমান কষ্ট কৰি কিবা এটা ফল পাওঁ পৰহুণে নহয় যদি তেনেকুৱা হয়। মানে কেনেকে হ'ব কচোন বেলেগে থপিয়াই লৈ গৈছে নহয় জানো।
কেনেকে জানানে? মানে আমাৰ আকৌ হাঁহ। মানে ত্ৰিশটা আছে। ত্ৰিশটা হাঁহ মানে কণী। কিজানি ডেইলি অনে আমি পোন্ধৰটা। উম মানে পোন্ধৰটাহে মানে কম আৱ। তাৰ ওপৰত যেটা। পাৰে। হ এ কণী পায়ে থাকো ডেইলি। এ মানে নন ষ্টপ কণী থাকেই মানে। প্র
অ তাকে আপোনাৰ পৰা কেইটামান কণী। জানিব লাগিব মানে। কিনি আনিম বাৰু এনেই নেলাগে বাৰু তাতো আপুনি। ই মানুহ ন।
অ এতিয়া মানে উমনি দিম বুলি ভাবি আছো। এতিয়া বাৰিষা দিনত মানে উ। আমনি দিলে পোক পৰুৱা বিলাক পাই যে। কেঁচু কুমতি বিলাক সিহতে খাব। সেইটো কাৰণে মানে উমনি দিম বুলি ধৰি ভাবি আছো। মানে ঘৰত আকৌ দিব দিয়া নাই। মানে ঘৰত কৈছে যে নালাগে উম নি দিবলে।
হয়।
তোমাক কিমান লাগিব?
মোক নে মোক চাৰি পাঁচ হালি মান লাগিব। বেছি নালাগে বাৰু।
কি কৰিবা?
মই মই একো নকৰো। কিন্তু মই মই একো নকৰো। কিন্তু কথাটো হ'ল উমোৰ লগৰ যিজনী বান্ধৱী। তাই কৈছে। তাই কি কৰে মোৰ বিশেষ সোধা নাই বাৰু। আৰু সুধিলে বেয়া পাবও পাৰে কিজানি। দেই, অঁ অ'কে অ হয়।
মানে কিমান লাগে মোক ক'লে মই আগতীয়াকে মই যোগাৰ কৰি থৈ দিব পাৰিম। তাৰ মানে আমাক পাইকাৰী ৰেটত আমি দি দিওঁ যে, এ মানে নিব আহি থাকে। থাকে যে, সেইটো কাৰণে মই সুধিছো। কৈ থৈদে। মোৰ যোগাৰ কৰি ৰাখি থব পাৰিম আৰু তাৰ পিছত। বিচাৰিলে ত মানে সময়ত আহিলে নাপাবও পাৰা। তেতিয়া আমিতো কব নোৱাৰিম যে, দিব পাৰিম বুলি।
হেল্ল' আগতীয়াকে বোলো বুকিং কৰিব আপোনাক। তাত বস্তু নিবলৈ হ'লে, নহয়নে?
অ অ ট।
হয়।
উম। পইচা বুলি কথা নাই কিন্তু কথা হ'ল কি আগতীয়াকে। ক'ব লাগিব ক'লেহে মই ৰাখিব পাৰিম। নহলে ডেইলি আমাৰ পাইকে ই নিব আহে যে।
হয় হয়। আপোনাৰ কেলে আপোনাৰ, আপোনাৰ কেইটামানকে যায় বাৰু ডেইলী কক।
হোম।
আপোনাৰ কেইটামান কেটা যায় কওকচোন বিকি।
বুলি কথা নাই। ডেইলি ধৰ পোন্ধৰটাকে ওলাই বা কেতিয়াবা বিছতাও। চাৰে ত্ৰিছটাত।
হয়।
জনী যদি থাকে তেতিয়া। বিশটা, পোন্ধৰটা এনেকে ওলাই থাকে। এতিয়া মানে ডেইলি মানে। ডেইলি মানে দুদিনৰ মূৰে মূৰে নিয়েহি।
অ অ।
মানে ধৰা দুদিনৰ মৰত পোন্ধৰ টাকে পাৰিলে ত্ৰিশটা হয়, বিশটাকে পাৰিলে চল্লিশ। টা হয়। এটাও না আহো গোটেই কেইটা দি দি পঠাই দিওঁ, সেইটো কাৰণে মই তোমাক সুধিছো যে।
অক, পুৰা লক্ষ্মী কণী পাৰে ইকানে বহুত লক্ষ্মীকেই। টোৰ হাঁহৰ কণী টো, অহ অহ কণী নাখায়, কণী। কলেও ৱেষ্টো বেছি হালধীয়া হল হেতেন, তাৰ পিছত আকৌ। আপুনি যদি মানে কলে। কণীটো যদি আপোনাৰ বইল কৰিলে বইল কৰি খানদি চাব। কোলা কণী মই নেখাও বুলি কয় আও ভাত।
অঁ।
সিহঁতক লাগে ফ্ৰামৰ কণী, চাপ্লাই কণী। খাই খুব ভাল পাইছিল দেই।
অঁ। এ মানে কি জানা, কি জান এই মানে হাঁহ কণীটো। খাব লাগে, কিন্তু বিষ বেমাৰ কাৰণে কণীটো হাঁহ। টো বেয়া খালে, অ আমাৰ মানে বিষ। থকা মানুহ বিলাকে অলপ বিষতটো বেছি হৈ যায় গৈ যে সেইটো কাৰণে মানে ক। মানে হাঁহটো আমি তেনেকে নাখাওঁ। মোৰ অকমান মানে মানে গাটো বিষাই থাকে যে, এই আগত পৰিঢ়িছিলো যে, পঢা বিষটো হৈ থাকে। মাজে মাজে সেইটো কাৰণে আমি হাঁহ নাখাও, খাব নি। দিয়ে মোৰ মন যায় কিন্তু খুব খাবলৈ মন।
হয়।
এ মানে নিব পাৰিব। এতিয়া মানে কি আকৌ নতুন। প্ৰডাকচন হ'ব যেতিয়া নতুনকৈ আক উমনি দিম যেতিয়া আকৌ পোৱালি হ'ব, এই পুৰণা হাঁহ মই কিছুমান বিক্ৰী।
এটা কাম কৰিম আপোনাৰ পৰা মই ল'ম দেই, অলপ ল'ম লৈ মানে। মই মানে ব্যৱসায় আপু। ব্যৱসায় আপুনি, আপোনাৰ পৰাৰত হাঁহ লম। লৈ মানে একদম ধুনীয়াক- অলপ ডাঙৰ কৰি ল তাৰপিছত মানে বেছিম আৰু মানে বিক কৰিম আৰু। বুলি ভাবিছো বাৰু, আপুনি তেতি অহ পোৱা হক।
অ পোৱালি যদি কৈ থোৱা কিমানটা লেকে মোক জনাই দি। বা মই তেতিয়া পোৱালি কেইটা মই মানে যিহেতু উমনি দিম যেতিয়া, কিমান লাগে আগতীয়াকে বুকিং থাকিব আৰু তেতিয়া মই দি দিব পাৰিম। আৰু আমি মানে মেচিনত দি ফুকাও যে,
হয়
সেইটো কাৰণে সুধিছো, লাগ আগতীয়াকে মোক জনাব লাগিব তেতিয়া মই মানে দি দিব পাৰিম।
অ অ অ, ঠিকে কৈছে।
অ আমি মানে এতিয়া ঘৰতে মানে এটা ব্যৱসায় কৰিছো যে এ হাঁহৰ ব্যবসায়টো আমাৰ মানে চলি আছে যে সেইটো কাৰণে মই তোমাক সুধিলো, কিমান লাগে মোক কবা।
মই মানে তাকেই, অ কওকচোন?
এতিয়া তোমাৰ কথা কিমান নিয়া।
মই দহজনী মান লৈ থম। তাৰপিছত
অহ।
হেৰি হাঁহৰ কণী মুৰ্গীৰ কণী চৰাই কণী নিজে নবনাই কিন্তু হাঁহৰ কণী নিজে পাৰে। মানে সেইতু কাৰণে, হয় ককচোন। শুনি আছো ক'ক।
মই মানে মুৰ্গী কণীটো পুহিছিলো, মুৰ্গী পুহিছিলো মুৰ্গ গী মানে কি হ'ল এই বেমাৰ হ'ল যে, বেমাৰ আহে যে মুৰ্গীৰ যে, সেই বেমাৰটোতে মুৰ্গী খিনি মৰি থাকিল। মানে ইমান চেষ্টা কৰিলো মেডিচিনো দিলো কিবা কিবিও খোৱালো কিন্তু মানে এটাও নাবাচিল, উমনি দি থৈছিলো উমনিটো মৰি থাকিল, পোৱালি সৰু সৰু পোৱালি কেইটাও ঢুকাই থাকিল। এ তাৰ পৰা মানে ইমান বেয়া লাগিছে, এতিয়া মই পোঁহাই নাই মুৰ্গী। ভাবিছো আকৌ আনিম বুলি। মেচিনত দি কণী মানে পোৱালি ফোকাই দিম বুলি। তেতিয়া মানে নিব পাৰিবা পোৱালিও। লাগিলে কিমান লাগে কৈ দিবা হা।
অঁ অঁ।
তেতিয়া মানে মুৰ্গী, হাঁহ তেতিয়া তোমালোকক কিমান লাগে আৰু বেলেগৰো মোৰ অৰ্ডাৰ থাকে যে, সেইটো মিলাই পেলাই মই দি দিব পাৰিম আৰু। অঁ। তোমাৰ কথা এইটো কিমান নিয়া, আৰু পোৱালি ৰেটটো জানা নহয়? বেলেগত গম পোৱা? সুধি ল'বা তাৰ মতে মোক ৰেটটো দি দিলেই হ'ব। মানে পাৰ পিচ মই সৰু পোৱালি যদি পোৱালি যদি কণীৰ পৰা ওলোৱা পিছত নিয়া তেতিয়া পঞ্চাশ টকাকে দিব লাগিব এটা হাঁহ পোৱালি।
গম পাইছো।
তেতিয়া মোৰ কথা নাই, মানে যদি কিমান লাগে এশ লাগে, দুশ লাগে, ডেৰশ লগে মোক কৈ দিলেই হ'ল।